হেল্ল'
হেল্ল
অ মাতটো গৈছে নে মোৰ
উম আহিছে আহিছে।
আহ অ কি কৰি আছিলা?
এনে পঢ়ি আছো তুমি?
অ মই এনেই আছিলো ওলাই যাম বুলি ভাৱিছিলো ৰ'দতো দেখি ঘৰতে থাকিলো আৰু।
তাকে ৰ'দডাল দেখি কি ওলাই যাবা এ ৰ'দ দিছে।
এই তোমাৰ ভাত খালা নাই?
ভাত তোমাৰ খাম আৰু আৰু অলপ পিছতে খাম।
অ অ দেৰি হয় ন
উম দেৰি হয় দেৰি হয় অলপ
অ অ তোমালোকৰ হেৰি বৰ্তা ঢুকাইছে ন একেইদিনো চাগে এসাঁজ দুসাঁজে ভাত খাইছে আৰু
উম আমি এসো এসাঁজ বুলিয়ে ধৰা আৰু দিনটোত।
অ বাকী এনে ফল মূল আৰু।
তাৰ মানে ফল মূল ৰুটি।
অ অ ঠিকে আছে সিজোৱাই এই হবিজ ভাতে আৰু চাগে
অ হেৰি
বাকী তেল চোৱা কোনদিনাখন আছে
নাজানো কোনদিনাখন চুুৱে দহা দিনাখননে সেইদিনাখন চে
অ অ এ কাম কেতিয়া আন তাৰিখে ন
উম আন ন আন ন তাৰিখ মানে হ'ব লাগে তোমাৰ ঊনত্ৰিশ তাৰিখে ঢুকাইছে টো
অ কালি কৈছিলে বাৰু পাল এই হেৰিয়ে লাতু দাই বৰ্তাকৰ পুতেকে
অ বাকি তুমি ভাত পানী খালা?
খালো খালো স কেতিয়াবাতেই খালো এতিয়া আকৌ চাহ একাপ খাম এতিয়া সন্ধিয়া চাহ
বাাহ
বাকী এইকেইদিন খেলা নাই নেকি?
নাই নাই খেলা ধূলা কৰা নাই তোমাৰ এই ব ৰ'দডালৰ কাৰণো খেলা খেলাটো নাইয়ে আকৌ পোৱালিও নাহে প্লাছ সেই বাৰিষা বতৰ যে।
সেইটোয়ে অ হেৰি যে এই কি বুলি কয় ৰ'দডালৰ ঘৰতে থাকিব নোৱাৰি একো খেলিলে আৱ হৈছে। মোৰ ঘূৰাই শুই পৰিব লাগিব তাতে উম। বাকী হেৰি কি বুলি কয় এতিয়াতো বন্ধ ন তোমালোকৰ।
অ এতিয়া বন্ধ বন্ধ।
অ অ। ঠিকে আছে গৰমত বৰ দিগদাৰ হয় নহলে যাবলৈ সদায় সদায়।
উম উম এই তোমাৰ এছ বি আই বেংক আছে নেকি বাৰু।
এছ বি আই নাই পাঞ্জাৱ বেংকতহে আছে মোৰ। একাউণ্ট এছ বি আইত খুলিব লাগিব।
আমাৰ বোলে এছ বি আই বেংকটোত বোলে তোমাৰ এইটো আমাৰ। মেডিকেলো বলে এহেজাৰ নে দুহেজাৰ টকা এটা দিব লাগে।
জানো গম নাপাও দেই মই মই বেংক একাউণ্ট খুলিলে কিন্তু হেৰি পইচা দিয়া নাছিলো ফ্ৰীতে দিছিলে।
উম মানে নহয় য়েইটো ফ্ৰী দিয়ে মানে তোমাৰ ধৰি ল দুহেজাৰ টকা এটা ধৰা তোমাৰ ডিপজি কৰিব লাগিব একাউণ্টত। সিমানে সেইটোতো মায়েই হ'ব।
অ অ। হয় মিনিমাম কিবা এটা ধৰি দিয়ে চাগে মই ইনে পাঁচশ টকা এটা ভৰাই দিছিলো বাৰু খোলোতে।
অহ।
অ এছ বি আইত বেছি চাগে।
তোমাৰ মানে পি এন বি এতিয়া এতিয়াও।
অ পি এন বি নহয় হেৰি কি বুলি কয়। পাঞ্জাৱ এণ্ড চিন্ বেংক। পাঞ্জাৱ এণ্ড চিণ্ড বেংক এই পাঞ্জাৱ নেশ্যনেল বেংকটো নহয় বেলেগ। এইটো এইটো মানে হেৰি মিছন চাৰিলিত আছে ব্ৰাঞ্চটো। এই মধুবনৰ ওপৰতে আছে।
অহঁ।
সটো মানে মেটতিক সেই। পইচা এটা পাইছিলো যে এ জল্দি জল্দি ঘোষণা কৰি দিয়াৰ কাৰণে হেৰি হ'ল। এই বেংকৰ একাউণ্টটো মানে এসপ্তাহৰ ভিতৰতে খুলি দিয়ে যে একাউণ্ট। এ তেতিয়াাই আৰু চাৰি বছৰ মান আগত এতিয়াতো আৰু চব বেংকে খুলি দিয়ে এসপ্তাহমান ভিতৰতে। সেইকাৰণে বোলো এছ বি আই খুল এক। ইমান লাগিব এইটো বেংকতে খোলো এইটো বেংকতে চাৰি দিন মানত হৈ গ'ল কাম হেইকাৰনে এইটো বেংকতে থাকি গল আৰু। খুলিবা এছবিএ এটা।
এছবই খুলিব লাগে নহলে দিগদাৰ আজিকালি।
অ দিগদাৰ এইটো বেং বৰ দিগদাৰ আছে চাৰভাৰডাল
ছাৰ্ভাৰ দাল বৰ প্ৰব্লেম দিয়ে পেইনবিলটো একেই।
এনেয় কেতিয়াবা তেল চেল ভৰাবলগীয়া হ'লে হাতত পইচা নাথাকিলে। দিগদাৰ হৈ যায় বহুত উম। আকৌ এই লগৰক ফোন কৰি খুজিব লাগে পইচা।
এইটোয়ে আকৌ লগৰে ভাবে কি পইচা মাতি ঘূৰাই নিদিব ই।
পইচা পাতি ঘূৰাই নিদিব বুলি ভাবি নিদিয়ে সেইকাৰণে। বহুত দিগদাৰ এ চাৰভাৰডাউন হৈ গলে। সেইকাৰণে মানে এছ বি আইতে খুলি ললে মানে ভাল আৰু।
উম।
ঠিক নাই আক যেতিয়াই তেতিয়াই দি দিয়ে যে সেইকাৰনে বেয়া।
অ সেইটো এটা কথা।
হয়। আকৌ হাতত কেছো নাথাকে আজিকালি এই চব অনলাইনে হব লৈছে আৰু
উম আজিকালি চব অনলাইন যতে যোৱা।
উম উম মানুহ তাক সেই দুটকা খুচৰাই খুজিলো নিদিয়ে ন ন নাপায় উম
খুচুৰাটো পাতিছ অনলাইন হ'ল ন আজিকালি এটকা হওক দুটকা হওক
চব্জি দোকান টমটম এইবিলাকোতো অনলাইন হল আৰু
অনলাইন হব গ'ল আৰু কি লাগে এতিয়া আৰু
পঞ্চাছ টকা এটা দিলে বিশ টকা এটা ঘূৰাই নিদিয়া হ'ল নাপায় বোলে নাথাকেই।
খালি এই হেৰি দিব লাগে আচলতে কিছুমান টেম্পু টেঙৰ মানে কি অনলাইনটো নাই কৰা এয়া পইচাটো
অ উম উম নাই কৰা মানে উম এ নাই মেচিন টো লগাই হ'ল তাত ওলায় যায় কিমান দিয়ে
নহয় নহয় ধৰি লও এতিয়া এতিয়া এ ইয়াপা ধৰি লও মিছন চাৰিআলিত কেতিয়াবা বি বিশ টকা লয়, এনে সিনে যদি কয় ত্ৰিশ টকা বুলি স এনেও হাতে দিলে লৈ ল'ব পইচাটো মোবাইলে দিলে নোৱাৰে আৰু বিশ টকা বিশ টকাই দিব পাৰিব আৰু
উম মোবাইললে মানে নিজে যোনটো টিপে আও মানুহে
ওম আজিকালি হেৰি মিচন চাৰিআলিলেকো সিহত ত্ৰিশ টকা লোৱা হ'ল সেইদিনা মাজতে গৈছিলো। বিধানসভা দুটা মানে আগতে এনে বিশ টকা আছিলে। হেল্ল' হেল্ল' তোমাৰ সেই মাত মানে ভাল মানে আহাই নাই
হেল্ল'
অ মাতটো অহা নাছিল যে
অ নেটৰ্কটো প্ৰব্লেম দিছে নেকি অলপ সেইটো কাৰণে হ'ব পাৰে
অ অ কি ৱাই ফাই লৈ আছা নেকি?
অ এই ৱাইফাই লৈ আছো ই মা পা
অ তোমাৰ তোমাৰ চিমখন কি হয় নো।
মোৰ চিমডাল জিঅ' বহুত বহুত বেয়া' জিঅ' ইয়াত তোমাৰ জিঅ' নাপাই।
উম জিঅ' নেট টো এই বেয়া কিন্তু আকৌ পেকেইটা ভাল যে এয়াৰটেলৰ সেই তিনিশ তলৰ পেকে নাপায় আজিকালি।
এইটো হয় যিও সেইটো পায় সেইটো কাৰণে চলি আছে বুলি ধৰিব পাৰি আৰু
এয়াৰটেলৰ আজি অ ৰাতিপুৱা খুৰিলো বুলি দুশ টকা এটা ভৰাই ল‌ও ৱাইফাইটো থাকে ঘৰত
উম
নাই দুখত মাৰি চালো পেক নাই উঠাই দিলে যোৱা মাহত।
আচ্চা আকৌ ভোদা ফোনটো ভোদাফোনটো চাগে ন
ভোদাফোন নাই চিমেই নাই মোহ তাত। জিঅ'খন আছে
এ চিম ন এনেই তোমালোকৰ বৰত ভোডাফোনৰ চিম নাই,
নাই নাই ঘৰত কাৰোয়েই নাই।
উম
এই জিঅ' এখন আছে মোৰ তাতে এয়াৰটেল আছে বাকী চবৰে এয়াৰটেলেই।
অ
এয়াৰটেলৰ নাম্বৰটো জিঅ'লৈ চে্জ কৰি দিওঁ নেকি ভাবিছো পেকটো অলপ মানে কমাই পাম তেতিয়া
অ তুমি জিঅ' যদি কোৱা তাৰ পাই যদি তোমালোক চেঞ্জ কৰি লোৱা কিন্তু নেটৰ্টো বহুত দিগদাৰ অ আমাৰ ইয়াত যে বহুত দিগ
অ প্ৰব্লেম দিয়ে বাৰু পাই নাপায় নাজানো এয়াৰটেল নাপায় বাৰু ইমান ভালকে ইয়াত
উম
বৰ দিগদাৰ আকৌ এই ইডালৰ পেকডাল বহুত হেভি কৰি দিছে তিনিশ তলৈ একোৱেই নাপায়।
ছাহ কিয় কৰিছে বা
জানো দামটো বঢ়াই দিলে চবতে এতিয়া এই ফাইভ জিডালো চাৰে তিনিশ তলত নাপায়।
উম
ত' তিনিশটোত খালি ডেৰ জিবি পাৰ ডে তেনেকুৱা মানে পেক বিলাক বহুত বঢ়াই বঢ়াই দিছে। এইবিলাক বৰ দিগদাৰ মোবাইল ৰিচাৰ্জ কৰাতে গোটেই সোপা পইচা পোৱা যায়।
তোমাৰ মাহটোৰ লাষ্টত তোমাৰ মোবাইলৰ পইচা কিমান ধেৰ পইচা পাব লাগে ভাই বৰ দিগদাৰ হয়।
এতিয়া এই যদি চাৰিটা পাঁচটা ফোনকে ঘৰত তিনিশকে মিনিমাম তিনিশক হ'লেও হাজাৰৰ ওপৰত গুচি যায়।
উম উম
বহুত দিগদাৰ
টক টাইমতো বঢ়াই ললে হল ৱাই ফাই থাকিলে বাৰু।
ট টাইমেটো নাপায় আজিকালি এয়াৰটেলে উঠাই দিলে।
সেইটো সেইটো সেটো বাৰু গম পাইছো এয়া জিঅ' চিম কনভাৰ্ট
অ জিঅতে কনভ্ট কৰিলে নেট অ নেটটো নচলাওৱে।
উম নচলোৱাই ধই লও বাহিৰলৈ ওলাই গলেহে আৰু।
বহিৰলে ওলাই গিলে জি পে চি পে কৰিব লাগে।
উম এই তোমাৰ বি এ ছেনেল ভালেই বুজিছ।
অ বি এ ছেনেলটো হেৰি আৰু স্পীডটো অলপ কমাই দিব আৰু মানে ফাইভ জি নাই যে
উম
উম সেইকাৰণে মানে এনেই বাকী জিঅ' চিঅ' এনেই আমাৰ ইয়াতে বেয়া বাউ টাউনে চাউনে ঠিকেই।
অ আমাৰ ইয়াতহে
উম পিঠাখোৱা ফালে ওলাই গলেও হ'লো এপাক তাৰ পৰা ধুনীয়া পায় আৰু ফাইভ জি লাগি যায়। আমাৰ এই বিহু ঘৰটো আজিকালি ফাইভ জি লাগে বাৰু।
লাগে ন
উম লাগে লাগে এই পাই গম পাইছোঁ মানে।
মই এইবিলাক। এইবিলাকত আমাৰ ফাইভ জি পাবলৈ বহুত হেৰি লাগিব।
অ এই আমাৰ গাঁৱত ফাইভ জি আহিবলৈ পাঁচ বছৰ আছে আৰু।
উম। সেইটোৱেই
উম সেইকাৰণে সেই চবেই ৱাই ফাই লগাই আছে। নহ'লে আনলিমিটেড নাপায় ফাইভ জি এনেই ধৰি লোৱা ফাইভ জি হোৱা হয় ৱাই ফাইটো নভৰালো হয়, আনলিমিটেড পোৱা হয়।
উম এতিয়া ক'ত আছা ঘৰতে আছা নে ক'বাত বেলেগত আছা?
নাই ঘৰতে আছো এতিয়া ক'ত ওলাই যাম আৰু গৰমত
নহয় মই কৈছো ওলাই কৰি যাবা নেকি?
নাই নাই। ক'ৰবাত এই ফুৰিব যাবই লাগিছিল নহ এপাক পানী চানী থকা জেগাত। উম
পইচা দুটামান গোটাই পেলাই এই জুলাই মাহতে
ভাল জেগা এটা যাব লাগিব ওচৰে পাজৰে মাজে সময়ে বুজিছা। তুম যাং চুম যাং যাবা নেকি?
তুম যাং তাত থাকিব লাগিব ন।
উম।
উম চা খা পইচা কেইটামান মিলাই লব লাগিব প্ৰথম।
তাকে।
কিন্ত তাতো থাকিব লাগিবতো। তাত আজিকালি বহুত মানুহ যায় দেই।
অ বহুত।
উম। মানে জেগাতো এতিয়া মানে প্ৰায় চবেই যোৱা হৈছে। তো এইবাক ছাই ইনষ্টাগ্ৰাম ন হোৱাটএপটএপে।
উম।
উম।
এতিয়া তাত অকণ গৰম হ'ব নেকি এতিয়া।
কত।
এই টো যাগ তেতিয়া।
গৰম নহলে হাফলংও যাব পাৰা হাফলঙত তোমাৰ। ভালদুব এ তাৰ চ মি দিমিং কৰিব পাৰিলে।
অ অ বাৰু দিয়া কথা পাতিম ন পিছতকে অ।